অ, কি কৰি আছা?
এই আছো এনে বহি।
অ, এই খোৱা-লোৱা হ'ল। কি, বনালা আজি?
আজি মাছ।
অ, এ, মই পনিৰ আনিছো পনিৰকে বনালো আজি। পনীৰ বনালোঁ দালি বনালোঁ।
অ, মই মাছ খাব মন গৈ আছিল কালি আকৌ মাংস খালে।
অ,
তাৰ কাৰণে আজি মই মোৰ কাৰণে মাছ আনবো দিলো সৰু মাছ।
অ, ঠিকে আছে সৰু মাছটো বাৰু খাই ভাল লাগে।
উম, কিন্তু সৰু মাছ মই খাই ভাল পাওঁ, কিন্তু বাচিব মন নাযায়।
অ, সেইটোওতো হয় এতিয়া আমি ইমান খাই ভাল পালেও বাচিব মন নাযায় বাৰু। তথাপিতো আৰু বাচিব লগা হয় আৰু।
উম, তাৰ পিছত বাচিলো বাচি পেলাই বনালো মানে হেৰি বনালো মই কি এই অকমান নৰসিংহ
অ,
ভেদাইলতা পাত পিচি আলু এটা বইল দিলো।
অ,
দি পেলাই আলুতটো পিটিকি পেলাই এনেকে মানে থুপ থুপিয়াকে বনালো জালুক দিলো, জিৰা দিলো এনেকে মানে।
অ, ঠিকে আছে ভাল লাগে বাৰু তেনেকে বনালে সৰু মাছটো।
অ, আৰু অকমান হেৰি কৰিলো পাতত দিলো।
অ,
পাতত দি এনেকে যে বনাই সেইটো। অ' এনেকে বাচি পেলাই অ', অ', বাচি পেলাই ধুই তাতে পিয়াঁজ নহৰু মানে আদা, নহৰু এনেকৈ সানি পেলাই বইল কৰি।
অ' গোন্ধ নোলাই নে। অকমান গোন্ধ ওলাই চাগে কেঁচা কেঁচাটো ন।
নোলাইচোন একদম ধুনীয়াকে ধনি হেৰি ধনিয়া পাতটো দিলোঁ।
অ', অ'।
কাটি পেলাই পিঁয়াজেদি সানি দিলোঁ মানে ভাল লাগে খাই।
ভাল লাগে অ'।
মই আগতে নাজ আগতে ময়ো নাজানছিলো ইউটিউবত চাইহে বনাইছো।
অ' খাই চাব লাগিব মানে, অ'।
আৰু আৰু সৰু মাছ মানে কি এনে মই ভাজি পিয়াঁজ দি ভাজি খাইও ভাল পাওঁ।
মইও ভাল পাওঁ পিয়াজি দি ভাজি খাই খুব ভাল পাওঁ মই।
উম, কিন্তু সেনেকে খালে মানে কি গেষ্টিক হয় অলপ।
অ' গেষ্টিকটো হয় কিন্তু খাই ভাল লাগে আৰু সেইনাকেই বেছি খোৱা যায়। অ' তাৰপিছত আৰু কি বুলি কয় কি কৰিব আৰু সেনেকৈ আমাৰ এদিন বনাইছিল এনেকৈ বেহাৰ চেহাৰ দি মানে বইল টেপ বনাইছিল মানে মানুহটোই এ মানে মানুহটোই ক'লে বহুত সোৱাদ লাগিছে সদ বহুত সোৱাদ লাগিছে কিন্তু মই সোৱাদ নাপালো মানে অকমান কেঁচা কেঁচা গোন্ধটো মই পালো মানে। মই নাখালোয়ে মই মানে কেঁচা গোন্ধটো পালে মোৰ ভাল নালাগে।
উম, নালাগে মই কিন্তু বনাওঁতে গোন্ধ নাই।
অ'।
আৰু হেৰি কালি কি তিনিআলি যোৱা হ'ল। কি কৰিলা যায়?
তিনিআলি গ'লো থ্ৰেডিং কৰিলোঁ তাৰপিছত আকৌ মানে ঔষধ অকণমান ল'লোঁ। লৈ আৰু লাহে লাহে ঘৰ আহি পালো মানে ঘৰো আহি পালো বৰষুণ জাকো দিলে নহয় ভাল সময়তে আহি পালো আৰু, নহয় এইয়া মানে এ আইৰনৰ মানে উম' মানে তেজটো অকমান কম আছে যে গাটো মাথাটো ঘুৰাই থাকে। সেই মানে আইৰনৰ বটল এটা লৈ আহিলো মানে।
অ'।
টেবলেটটো খাব মানে বেয়া পাওঁ যে সেইকাৰণে মই বটলটয়ে আনো আৰু
আইৰণ পানী ঔষধ খাব নোৱাৰি
নোৱাৰি বেয়া লাগে তথাপিতো উপায় নাই আৰু খাইছো আৰু মানে বাচিবৰ কাৰণে
ওম ওম মই আনি এবাৰ এটা বটল এনেই পেলাই দিলো খাবই নোৱাৰো
পানীতটো মানে পানীয়া ঔুধটো খালে মানে গোন্ধটো বেছি আহে পানীো খাই দিয়াৰ লগে লগে বন্ধুতটো বহুত পাই
পূৰা একদম বমি আহি যায় মোৰ
গোন্ধটো পালেও মানে লগে লগে তামোলতটো খাই দিছো আৰু উ বমিটো ওলাব নোৱাৰাতে তেনেকে হলেও খাইছো আৰু উপায় নাই
উম ময়ো আনিব লাগিব ভিটামিনৰ ন কেইটা
অ আচলতে মাজে মাজে খাই থাকিব লাগে অ টোপনি ক মোৰোতো বাৰটা এটালৈকে ৰাতি টোপনিয়ে নাহে তাৰে ভাবি আছো মই কি কাৰণত আগতে ইমান টোপনি মাৰিছিলো মই যেতিয়াই মানে খোম বুলি ভো তেতিয়াই মই টোপনি আহে কিন্তু এতিয়া মই মানে কোম বুলি চেষ্টা কৰিলেও মানে টোপনি নাহে ৰাতিয়ে বাৰটা এটা বজালৈকে টোপনি নাহে তাৰে পিছতহে টোপনীয়া আহ
উম, মৰু আৰু ইমান কুকুৰ বিলাকে ভোকে আমাৰ ইয়াত।
অ', কুকুৰ চুকুৰ ভুকি থাকিলেতো আৰুেই টোপনি নাহে, মানে চকুতো লা গিলেও মানে সাৰ পোৱা যায় যে।
অ', অকনমান যদি চকু লাগে তেতিয়া মানে কুকুৰ কেইটাই ৰাস্ত তাত ভুকিব ধৰে, আকৌ ৰাস্তাৰ কাষতে ঘৰ যে। গোটেই একপাল কুকুৰ ভুকে আৰু গাড়ী আহি থাকে ইমান। হৰণ কেইটা মাৰিব পি, পি কৰি।
অ'।
তাৰপিছত উঠি যাওঁ। অ', আৰু কি তিনিআলিত গৈ কাপোৰ অনা নহ'ল?
নাই কাপোৰ অনা নহল, চেণ্ডেল এযোৰো আনিম বুলি ভাবিছিলো তেও, সেও নহল। নোহোৱাৰ কাৰণে আৰু কি বুলি কয় এনে গুচি আহিলো আৰু ঔষুধ চকুধ খিনি লৈয়ে আৰু মানে কিবা মা বা ভণ্টি গৈছিলে তাইৰ মুখত লোৱা ক্ৰীম চিম ললে মানে, লৈ তেনেকে আহিলো। আৰু বাল কি লোৱা নহলে।
মইও যাব লাগিব কালি মানে যাওঁ নেকি যদি ৰ'দটো অলপ আজিৰ দৰে কম হয়।
অ'। মই, মই মানে বজাৰত হে যাব লগা আছে, শনিবাৰ বজাৰত হলেও যাব লাগিব ন মই
এই শনিবাৰ বজাৰত নাই আজিকালি দোকান চোকান।
হয় নেকি, মানে এই বেপাৰী এটা বেলতলত অ', চেন্দেলৰ বেপাৰী এটা বহে বাৰু বেল তলাটো বহে মোক কৈছিল এদিন মানে, পাঞ্জাবাৰি পৰা লবি ইমান দূৰলৈকে আহি কিয় ল'বা লাগে চেন্দেল। অ', তাৰপিছত আকৌ
বজাৰখন উঠালে ন ইয়াৰ পৰা?
উঠালে নি?
মানে নাহে আৰু যেতিয়া এই মেইন বজাৰখন নবহে।
অ', নাহে অ', তাকে। এ, একেবাৰে শনিবাৰ মানে আহে চাগে। চাওঁ কি হৈ হেৰি কথা ন গাড়ী ভাড়া বোলে দাম বাঢ়িলে বোলে। অ', এতিয়া বোলে উঠিলেই বিশ টকাৰ বেল তলালৈকৈ গলে বোলে সাঠি টকা।
চল্লিছ।
চল্লিশ হৈছিলে আহা যোৱা চল্লিশ আছিলে এতিয়া বোলে আহা যোৱা সাঠি টকা হ'ল।
অ', মানে
অ', মানে যাওঁতে ত্ৰিশ টকা আহোতে ত্ৰিশ টকা মানে ইমান দাম বাঢ়িলে ইমান দাম বাঢ়িলে আৰু কেনেকে যোৱা হব।
এ, স্কুটিত গ'লে হ'ল দেউতাকৰ লগত।
এয়ায়ে কৰিব লাগিব স্কু
উম, উম। তাকে মোকো লাগে, বাবুৰ স্কুল পেন্ট এটা লাগে গৰম বন্ধতে আনি থৈ দিওঁ।
অ'।
ছুটী হৈছে স্কুল পেন্ট আৰু বগা জোতা একযোৰ। মই নিজৰ বস্তু লোৱা নহয়ে, ছাতি ল'ব লাগিব দুটা ছা তি লাগে ছাতি।
উম। হেয়া মানে কি হ'ল বজাৰত গ'লেও টো হে মানে আকৌ বাপেকৰ ল'ৰা ছোৱালীৰ এনেকে বজাৰ কৰোতে যায় নিজৰ আনাই নহয় একো।
আনাই নহয়।
কিন্তু নিজৰ কিন্তু বহুত বস্তু দৰকাৰ হৈ থাকে, কিন্তু আনাহে নহয়।
মই এটা পেন আৰু চেণ্ডেল আনিব লাগিব প্লাজো পেন।
সেয়াই মই যাব লাগিব গ'লে ক'বা একেলগে যাম আৰু এদিন বজাৰত। মোকো দুটামান লগা হৈ আছে ব্লাউজ এটা আনিব লাগে, চেণ্ডেল এযোৰ আনিব লাগে।
অসমীয়া চিনেমা লাগি আছে চোন ইয়াতে ওচৰতে।
হয় নেকি? কি আছিল চিনেমাখনত ম এয়া কিবা নাম আছিলে ৰ'ব। প খনা অ'। অ', শুনিছোঁ সেইদিনা টিভিত আদ্বেটাইছ মাৰি আছে।
উম, উম, বোলো চাব যোৱা নহ'বই এতিয়া গুচিয়ে যাব দেখোন।
সেইটো।
পইচা হাতত থাকোঁতে যাব পাৰি নহ'লে আৰু চোৱাই নহ'ব।
চোৱাই নহব কি হয় চাওঁ ৰব।
কিন্তু সেই ওলাই গ'লে পটুকে অকল টিকটৰ নহয়, নহয় বাকী খৰচো বহুত হয়।
সেইয়াই খোৱা লোৱা ল'ৰা ছোৱালী লৈ গিলো জানেই আৰু কিমান খোৱা ল সিহঁতৰ মানে কি? চিনেমা সেইয়াই আৰু আমাৰ গোটেইখিনি।
ইটো আমাৰ একদম পপকৰ্নৰ পৰা উ হেৰি আইচক্ৰীমৰ। পৰা গোটেই লাগিব।
গোটই লাগে মানে ভিতৰত ইমান। দাম বস্তুবিলাক হলৰ ভিতৰত সেইবিলাকে লাগিব। পুক্ৰণ কিবা কিবি সেইবিলাকে লাগি থাকিব মানে। খুৱাই থাকে এবাৰ গ'লো যাই বাপৰে চিঙিৰা তাতে ইমান দাম লয়। ভিতৰত অ', ইমান দাম লয় ইয়াতে বাহিৰত। পোন্ধৰ টকা, দহ টকাত পাই আপোনাৰ পতাতে ইমান দাম লয় বাপৰে বাপ এদিনে নাই গ'লো নহয়। গোটেই কেইটাই আমাৰ মানে এই আমাৰ ডাঙৰ মামাৰ ল'ৰা আহোতে গোটেই কেইটাই। গ'লো গোটেই চিঙিৰা লৈ আহিলি বাপৰে বহুত পইচা গ'ল ৰে।
উম, বহুত কফি এক কাপে এশ টকা লয়।
তেনেহলে আৰু বাহিৰৰ পৰা বস্তু নিব নিদিয়ে যে। চাগে সেইকাৰণে সিহঁত অ', একো নিব নিদিয়ে।
আমাৰ, আমাৰ সময়ত যেতিয়া চিনেমা হলত গৈছিলোঁ চব নিব পাৰি।
অ'।
আমি সেই দহ টকা, দহ টকাৰ চানা নিওঁ আৰু খাওঁ আৰু। ফিলিম শেষ হৈ যায় আৰু গুচি আহোঁ এতিয়া বাপ।
বাহিৰৰ পৰা আপোনাৰ পানীৰ বটল টোও নিব নোৱাৰা। অ', চব তাৰে ভিতৰত। কিনিব লাগে তাৰ বস্তুবিলাক ইমান দাম বাপৰে বাপ।
তাকে বৌ ইমান অভাৰ দাম ল'লে খাব মন নাযায়তো।
মন নাযায় নহয় আৰু থাকিব লাগিব ন, ইহঁতক ইমান অভাৰ দাম দিবৰ কাৰণে। সকলো সময়তে আৰু পইচা ইমান নাথাকে নহয়।
উম।
তাৰ মানে এতিয়া অলপ চলপ পইচা লৈ পেলাই ল'ৰা ছোৱালী লৈ যাই লাভ নাই।
আমি ডাঙৰ, ডাঙৰ কিটা যাব পাৰোঁ, আৰু ইহঁতে খুজি থাকিলে নিদিলে কিমান বেয়া লাগে।
লাগে নহয়, এতিয়া আমি ডাঙৰকেইটায়া বাৰু নোখোৱাকেও আহিব পাৰোঁ, কিন্তু সিহঁতেতো নোৱাৰে ন। আমনি কৰে ন সিহঁতে চিনেমা চাব ইমান ইণ্টাৰেষ্ট নাথাকে।
নবহে।
নবহে নহয় সিহঁতৰ মানে চিনেমা চোৱাত কৰি খোৱাটোহে বেছি থাকে।
অ', মানে বাহিৰ ওলাই গৈছোঁ মানে ইটো সিটো খাই থাকিম আৰু।
খাই থাকিব লাগে।
মই তথাপি ভাবিছোঁ যাম গ'লে। চাগে এই ইয়াক থৈ যাম নেকি দেউতাকৰ লগত।
তাকেতো ৰৈ ৰৈ বিনাল এখন চাব গ'লো বাপৰে তাতেও মানে ভিতৰত সোমোৱাৰ পৰা দেউতা মোক দেউতা পানী বটল এটা লৈ লওঁ। দেউতা অমুকতটো, দেউতা অমুকতটো, ইচ প্ৰভু চিনেমা চাবনেে খাবহে আৰু
তাকাকেইেত
সয় হয়। মানে কি কৰিবা আৰু এতিয়া চাও কি হয়।
টো আৰু
অ', এয়া চাওঁ যাব পাৰিলে যাম এদিন অ', ঠিক আছে হ'ব দেয়া